হেল্ল'
অ কি কৰি আছ, অ কি কৰি আছা?
এ মই আছো, তুমি কি কৰি আছা?
এ আছো বিচনাতে শুই পেলাই।
অ' কি গা বোলে বেয়া?
অ' গা চা একদম বহুত বেয়া ঔ শৌচ হৈছে।
অ'।
জ্বৰ।
অ' আৰু কি হৈছে?
এ আৰু কাহ সেইকাৰণে বিচনাতে পৰি আছো আৰু।
অ' এতিয়া ডক্তৰক দেখাইছানে নাই?
অ' এই অলপমান ৰাতিপুৱা কণকলতা আমাৰ হস্পিতল খন যে চিভিল হস্পিতেল, তাত দুখু তাত দুখুৱাই আহিছো।
অ'।
অ' মানে মিন ঔষধ দিছে।
ডক্তৰে কি বুলি কৈছে?
এ ডক্তৰে কৈছে কৈছে পানী খাই থাকিব দিছে। অ' আৰ এছ দিছে। অ' এই গৰমৰ কাৰণেই হৈছে।
উম গৰমৰ কাৰণে বহুত বেমাৰ হৈছে মানুহৰ।
অ', অ' আৰ এছ দিছে খাবলে।
অ' এতিয়া কি হস্পিটেলৰ পৰা আহিলা?
অ হস্পিটেলৰ পৰা আহি এতিয়া শুই আছোঁ।
অ' গা মানে একেবাৰে বেয়া ন?
বহুত বেয়া ভাল নহলে চাগে হস্পিতালত এডমিড চেডমিড হ'ব লাগিব পাৰে।
টেবলেট ঔষধখিনি খাই লোৱাচোন।
অ' সেইটোৱে কৈছো খাই লওঁ।
অ' সেইখিনি খাই লোৱা খাই পেলাই যদি ভাল নহয় তেন তে ভাল হস্পিটেল এখনত দেখাবা আমাৰ তেজপুৰত কিমানখিনি ভাল হস্পিটেল আছে।
অ' সেইটোও হয় আমাৰ তেজপুৰ মেডিকেল কলেজখনো ভাল।
অ'।
উম তাতে দেখুৱাব লাগিব তাকে। এতিয়া ধৰ অলপ ভাল হ'ব ন'।
তাকেইেতো আৰু মানুহৰ গাটো বেয়া হৈ থাকিলে একেবাৰে ভাল নালাগে নহয়। একো কামত মন নবহে, খাবলৈ মন নাযায় ন'। অকল বিচনাত পৰি থাকিব লগা হয়।
উম ইলেক্ট্ৰল দিছে খাবলৈ।
অ' ইলেক্ট্ৰনে আমাৰ গা শৰীৰটো বহুত ভাল হৈ থাকে আৰু সেইটো খালে।
অ' দুৰ্বলৰ পৰা আাতৰি ধৰ
অ' শক্তিশালী কৰি অ' উম।
সেইয়াই আৰু, পিছে ভাত পানী খালা নে নাই?
ভাত পানী ভাত পানী খোৱা নাই ৰুটিহে খালো। তুমি কি খালা?
ময়ো এই ৰুটি এফাল খালো। মেডিচিন খাব লাগিব ন' সেইকাৰণে।
এতিয়া মেডিচিন দিছে নহয় মেডিচিনৰ কাৰণে ভাত কেইটামান হলেও খাবা। আৰু এই গৰমৰ দিনত বহুত বেমাৰ আজাৰ হৈছে মানুহৰ সেইকাৰণে হাত সাৰি থাকিবা বুজিছা।
উম এইটো কাৰণ গ নাই গ অ', আৰ এছত পানী উতলাই খাইছোঁ।
উম।
এইবোৰ খাই আছোঁ বাৰু।
অ', বহুত বেমাৰ আহিছে মানুহৰ গৰমত
উম ভাল পাম।
ভালকে খোৱাচোন ঔষধ পাতি যি দিছে ন।
সেইটোৱে উম।
বেমাৰতো হৈ থাকিলে একো কৰিব মন নাজানো পঢ়িব কৰিব মন নাযায়।
অ'। অ', সেইটো হয় বাৰু। উম পেটে একে গুুৰ গু়াই আছে মোৰ মানে।
উম।
উ।
তোমাৰ এনেকে কিবা প্ৰয়োজনো হ'ব পাৰে খোৱাত।
খোৱা সেইটো হয় বাৰু।
এবাৰ তেওঁ ভালকে দেখাই লোবা।
অ', দেখাব এইখিনি মেডিচিন খাই লওঁ ঔষধ। ভাল নাপালে তাৰপিছত দেখুৱাম আৰু।
অ', অ', আৰু ভণ্টিও ভন্টিও বোলে বেমাৰ।
অ', ভণ্টি জ্বৰ হৈছিলে তেওঁ তাই ভাল পাইছে বাৰু।
অ', এই জ্বৰটো বহুত বিয়পে। আহিছে মানুহৰ।
অ', সেইটো হয় বাৰু।
উম।
পিছে তোমালোকৰ ঘৰত কেনেকুৱা ভণ্টি খবৰ?
ভালেই, ভালেই চবৰে ভালেই বাৰু খবৰ খাতি আমাৰো সেয়া বেমাৰত পা হাত সাৰি আহিছেহে।
উম সেইটো। এই ভণ্টি আমাৰ ইউপিয়েচি দিয়া নাছিলে জানোঁ।
হা, হা
ভণ্টি এবাৰ উ পি এছ চি দিয়া নাছিল বাৰু উ অ', কেনেকা হ'ল
কেনেকুৱা হ'ল মানে এইবাৰ প্ৰথম ন তাই
উম।
কেনেকুৱা কি কেহে প্ৰশ্নবোৰ আহে সেনেকে চালে তাৰপিছত তোমাৰ ইমানো ভাল হোৱা নাই আকৌ দিম বুলি কৈছে আৰু।
উম, উ ভাল ভাল কিতাপ পঢ়িব লাগে।
অ', তুমি এনেকুৱা জানা নেকি কিতাপৰ
কিতাপ আছে আমাৰ বহুতো কিতাপ আছে। এই বেছ সেইকাৰণে মই নাজানোঁ বাৰু মই দিয়ে পোৱা নাই ন। ভণ্টি কচিং, চচিং এটা খুলি লব পাৰে কচিং ইনষ্টিউট মানে ধ
অ', তাকে এইবাৰ, এইবাৰ প্ৰ প্ৰথম ন তাতে সেইকাৰণে মানে চালে আৰু কেনেকুৱা কি কিহত আহে তাৰপিছত এইবাৰ সেইকাৰণে কচিং এটা দি দিম বুলি ভাবিছো।
উম তেওঁ খুলিব পাৰে। উম তেওঁ খুলিব পাৰে কচিং নিজে। নিজে তেওঁ খুলিব পাৰে কচিং ধৰ বেলেগ পঢ়া শুনাৰ ষ্টুডেণ্টক ধৰ। শিকাব পাৰে তেওঁ, তেওঁ এ পি এ চি দিছে ন এইবাৰ বহুত জ্ঞান আছে তেওঁৰ উম
সেনেকে খুলিব পাৰে নেকি?
উম পাৰে অঁ, উম পিছে তোমাৰ এই চাকৰি আৰু এই বিজনেচটো চলাই আছিলে নহয় কেনেকুৱা
বিজনেচটো ভালেই অল ভালে বেয়া দুটা মাজতে চলি আছে আৰু।
অ আচ্ছা। উম মই এই বিজনেচৰ কাৰণে এনেকুৱা ছোৱালী এজনী বিচাৰি আছিলো। এ ব্ৰইলাৰ এনেকুৱা এনেকোৱা ধৰা ৰাতিপোৱা ফামখন চাফা কৰা।
অ।
এ আছে এজনী তীনা দেৱী বুলি কয়।
অহ।
অ তেওঁক হলো ক'ব পাৰিম ন। উম অঁ তেওঁক সুধি চাব লাগিব।
তাকেতো।
উম সেইটো হয় বাৰু উম পিছে তোমাৰ এই বিজনেচটো কেনেকুৱা চলি আছে?
বিজনেচটো ঠিক ঠাক চলি আছে আৰু।
অ হয় নেকি?
উম
উম আকৌ মই ভাবি আছো
তুমিও তুমিও তুমি কি কৰিম বুলি ভাবি আছা?
এ এনেকুৱা ব্ৰইলাৰ ফাৰ্ম এখন আছে আৰু এতিয়া গাহৰি ফাৰ্ম এখন খোলো বুলি ভাবি আছো।
অ সেইটোতো বহুত ভাল ভাবিছা ভাল সিদ্ধান্তই লৈছা।
উম
উম, সেইটো কত পুহিবা মানে ঘৰত পুহিবা নে, নে এনে বেলেগ মাটিত এনেকে পুহিম বুলি ভাবিছা?
এইফালে আমাৰ চাপৰি ফালে।
অঁহ এনে ঘৰত পুহিলে মানে বীজাণুৱে নাশ পাব ন বহুত বীজাণু হব। আৰু গোন্ধ বহুত বেয়াকে গোন্ধাই সেইকাৰণে অলপ ঘৰৰ ঘৰতকে মানে দূৰত হব লাগে। সেনেকুৱা বস্তু পুহিলে।
সেইটো হয় বাৰু উম। সেইকাৰণে তাতে পুহিম বুলি ভাবিছো। পিছে তোমাৰ এই আচাৰৰ বিজনেচটো আৰু এই গেলামালৰ দোকানখন কেনেকুৱা চলি আছে?
গেলামালৰ দোকানখন চলি আছে মানুহে বাকী বাকী সুমিয়াই দিলো যে।
উম'
এ অকমান লছ হৈছে আৰু বিজনেচত। এই আচাৰৰ সেয়া ঘৰৰ পৰাই অনা নিয়া আমি ঘৰৰ পৰাই ডেলিভাৰী কৰো সেনেকে।
উম' আৎচ্ছা, এই মোৰ আচাৰ অলপ লাগিছিলে এনেকুৱা ধৰ- মানে ব্ৰইলাৰ আচাৰ বনাই ন।
অঁ অঁ, অঁ সেইটো আ আ সেইট- তো পাবা পাই যাবা বাৰু আমাৰ ইয়াত এভোল এভোল হৈ আছেই বাৰু বনাই থোৱা আছে।
অঁ গাহৰি আচাৰো পায়।
অঁ গাহৰি আচাৰ পায় তোমাৰ আমৰ আচাৰ পাবা। জলফাই আচাৰ পাবা, এতিয়া জলফাই আচাৰটো নাপাবা। তাপিছত তোমাৰ আমলখী আচাৰ পাবা। তাপিছত, অঁ আমৰ আচাৰ পাবা, ঔটেঙা আচাৰ পাবা, গাজৰ- গাজ যে গাজ আমাৰ বাঁহৰ গাজ সেয়া আচাৰ পাবা সেইখিনি আছে। লাগিলে তুমি মোক খবৰ কৰিবা।
অঁ অঁ হ'ব মই খবৰ কৰিম।
অঁ আৰু কোনোবা লগৰ যদি সেনেকুৱা বন্ধু আছে, সিহঁতকো কবা।
উম উম' নিশ্চয় ক'ম, উম হব। পিছে তোমাৰ এই ভন্টিজনী আছেনে নাই?
আছে আছে আছে, তাইও এই কাম কৰি আছে এতিয়া।
অ' আইঅ বহুত কাম কৰে ন।
এই বাহ। বহুত কাম কৰে।
অ' এনেই মোবাইল চোবাইল নাচাইতো ইমান?
এ মোবাইল চোৱাত চাই।
অঁ হয় নেকি? চাব দিবা, এই আমাৰ ধৰা এতিয়া ইউটিউবটো আছে ন' ইউ- টিউবত বহুতো পঢ়া বস্তু পায়।
অঁ সেইবোৰ চাই বাৰু সেনেকে জইন হৈ লৈছে। কিছুমানত-
সেইকাৰণে ইউটিউবত বহুতো ভাল ধৰণৰ জ্ঞান পায় পঢ়া শুনা-
অঁ সেইটোৱে অঁ'।
উ উম'
ভালকে চলালেটো মোবাইলতটো ভালকে চলালেটো ভালেই পাব ন জ্ঞান। কিছুমানে বহুত বেয়া কামত ব্যৱহাৰ কৰে মোবাইলটো।
উম তাকেই, ভাল বস্তু চাব লাগে মোবাইলত। মানে অপদৰকাৰী বস্তু চাব- উম উম' যেনে ধৰ আমাৰ চাৰ জি পিটিটো আছে।
অঁ তাত তুমি প্ৰশ্ন সুধিলে যোনবোৰ তুমি নাজানা, সেইবোৰ তুমি ধুনীয়া- কে চাৰ্চ কৰি পেলাই প্ৰশ্নবোৰ সুধিলে এনঞ্চাৰবোৰ ধুনীয়াকে দি দিয়ে। আজিকালি কিমান মানে নতুন নতুন তোমাৰ ওলাইছে ন সেই মাধ্যম। মাধ্যমবোৰ।
সেইটোৱে আৰু ইউটিউবতো বহুতো নজনা কথা-
অঁ ইউটিউব চাৰট জি পি টি আমাৰ গুগল গুগলত কিমান খিনি সুধিব পাৰি। গোটেই পৃথিৱীৰ কথা ন।
সেইকাৰণে, সেইটোকে আমি চাব লাগে। হেল্লৌ' এই চালে, ভাল আমাৰ, ইউটিউবত- ইউটিউব আমাৰ দুইহেজাৰ পাঁচ চনত আমাৰ ভাৰতলৈ আহিছিলে ন।
অঁ- অঁ।
উম, উম। আহ, সেইবোৰ আমি চাব লাগে ইউটিউবত বহুতো তথ্য যেনে ভাৰতৰ বহুতো কথা জানে জানো আমি।
উম, আমি নজনাবোৰো বহুতখিনি কথা তাৰ চাৰ্চ কৰিব পাৰো। সেইবোৰ আমি জানিবলৈ পাওঁ ন।
উম, আমি ধৰ যেনে, তেজপুৰৰ বিষয়ে জানিব বিচাৰিলে ইউটিউবত পাই যাম, উম। তেজপুৰত যিটো উম, অগ্নিগড় আছে তেজপুৰ এইবোৰ ভাল, চাব পাৰি।
উম, তাৰ ইতিহাস তুমি ইতিহাস যদি নাজানা, সেই ইতিহাসবোৰ তুমি চাৰ্চ কৰিব পাৰিবা।
উম, আগৰ ৰজা মহাৰজাৰ ওপৰত।
অ, ৰজা মহাৰজা সেইবোৰৰ কথা তুমি তাত চাৰ্চ কৰিব পাৰিবা। চব তুমি পাই যাবা ন তাতে।
উম, কোন জন ৰজা ধৰ, কি আছিলে কিমান বছৰ ৰাজ ৰাজত্ব কৰিছিলে আমাৰ
অ- অ।
আৰু তোৰ, আহে আৰু স্বৰ্গদেউ চাওলুং চুকাফা কিমান বছৰ ৰাজত্ব ৰাজত্ব কৰিছিলে। উম, সেইবোৰ আহে আৰু তেওঁক
আহোম- আহোমে অসম- অসমত কিমান বছৰ ৰাজত ত্ব কৰিছিলে, সেইবোৰ তুমি পাই যাবা। উম।
আৰু ধৰ, তেওঁ কোন পৰ্বতৰ পৰা পাৰ হৈ আহিছিল, পাটকাই পৰ্বত ধৰ।
অঁ। সেইবোৰ চব পাই যাবা। উম, আৰু সেইবোৰ অ, সেইবোৰ তোমাৰ এতিয়া পৰীক্ষাত যোনবোৰ পৰীক্ষা হৈ আছে। সেইবোৰতো সেইবোৰ কুৱেশ্যনে আহে, প্ৰশ্ন কাকতেই আহে, সেনেকুৱা প্ৰশ্ন বোৰেই আহে।
উম।
এতিয়া মানে আমাৰ কাৰণে বেছি মানে সুযোগ কৰি দিছে। এনেকুৱা মাধ্যম বোৰে, নহয় জানো?
উম, সেইটোৱে সেই বহুতো আমাৰ নজনা কথা জানো ন, আমি। পিছে তোমাৰ চাকৰি- বাকৰি কেনেকুৱা আছে? কিবা চাকৰি- বাকৰি কাৰণে কিবা মানে পঢ়া শুনা কৰি আছানে, প্ৰিপাৰেচন?
অ, পঢ়া শুনা কৰি আছোঁ।